শুনা পাইছা নে নাই, আহ কি কৰি আছা?
এয়া, তোমাৰ কি কৰিবা এনেই বিচনাতে পৰি আছোঁ।
তাকে, ভাত পানী খালা?
ভাত পানী নাই খোৱা, এতিয়া খামহে। তোমালোকে খালান নাই?
এ, নাই। তোমাৰ মোক আজি কলেজত পৰীক্ষা আছিলে মানে, তাৰপা সেই পৰি ক্ষা আহি মেলি ভাত খোৱা নাই, খামহে আৰু এতিয়া পাইছোঁহিহে আহি।
ঠিকেই আছে অ',।
অ', বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছো আৰু ভালেই। তোমাৰ কেনেকুৱা?
এ, মোৰো ভালে, ভালে আৰু দেই। বাকী মাহঁতৰ খবৰ ভালনে ঘৰত সকলোৰে?
ভালেই, মাহঁতৰো ভাল।
অ', অ', অ',।
তোমালোকৰ কেনেকুৱা ঘৰত?
এই আমাৰো ভালেই, ভালেই বাৰু দেই। তাকে হেৰি নহয়, এই আজি মানে, আমাৰ যিসমূহ ইলেক্ট্ৰিক মানে আচলতে যান-বাহন
হয়,
সেই ইলেক্ট্ৰিক যান বাহনৰ বিষয়ে অকমান তোমাৰ সৈতে আলোচনা কৰিম বুলি ভাবিছিলো বেয়া হ'ব নি বাৰু?
ঠিকে আছে, বেয়া নহয় পাৰি।
এতিয়া এই তুমিতো দেখিছা এতিয়া আজিকালি কিমান ইলেক্ট্ৰিক যান বাহন আ আচলতে বহুত বাঢ়ি গৈছে ন আগতকে? অ, তোমাৰ আগৰ দিনত টো চাবলৈ গ'লে ইলেক্ট্ৰিক যান বাহন তেনেকুৱা নাছিলেই।
নাছিলেই হয়।
তুি মোক কোৱাচোন বাৰু ইলেক্ট্ৰিক যান বাহনসমূহে আমাক আচল সুবিধা কৰিছেনে, নে অ, কিবা অসুবিধাতটো পেলাইছে আচলতে তুমি কোৱা হ মোক অকণমান?
এতিয়া ক'বলৈ গ'লে ধৰা ইলেক্ট্ৰিক যান বাহন সমূহৰ পৰা আমাৰ বহুত ধৰণৰ লাভ হৈছে। এতিয়া আগতে তোমাৰ জুইসমূহ ইন্ধনৰ পৰা চলা যান বাহন আছিলে,
হয়, হয়,
মানে ধৰা তোমাৰ পেট্ৰলৰ পৰা চলে বা ডিজেলৰ পৰা পৰা চলে সেই যান বাহন সমূহে কি কৰিছিলে আমাৰ যিসমূহ খনিজ আমাৰ ল'ব নাছিলে খনিজ তেল, আমাৰ যিসমূহ প্ৰাকৃতিক সম্পদ সেই সম্পদ সমূহ মানে অতি তীব্ৰ গতিত মানে নষ্ট কষ্ট কৰিছিলে।
নষ্ট কৰিছে। ছিলে হ
এতিয়া কি হৈছে ইলেক্ট্ৰিক যান-বাহন প্ৰথম অহাৰ পৰা আমাৰ এটা মানে প্ৰথম যিটো প্ৰধান আমাৰ লাভ হৈছে সেইটো হৈছে। আমাৰ প্ৰাকৃতিক যিসমূহ খনিজল আছে বা প্ৰাকৃতিক সম্পদ সমূহৰ সংৰক্ষণ হৈছে। মানে কম বেছি পৰিমাণে হলেও তাৰ ব্যৱহাৰটো কমিছে।
কমিছে, কমিছে নিশ্চয়, নিশ্চয়।
আৰু দ্বিতীয়তে ক'বলৈ গ'লে আমাৰ ইলেক্ট্ৰিক যান বাহনৰ পৰা মানে তুলনামূলক ভাৱ আমাৰ ইধনত চলা যান বাহনতকৈ মানে কি হৈছে। প্ৰদূষণটো কম পৰিমানে হৈছে। এতিয়া যদি আমি চাওঁ যিসমূহ ইন্ধনত চলা যান-বাহন আছে।
হয়।
যান-বাহনসমূহে ধৰা পেট্ৰলৰ পৰা চলে বা ডিজেলৰ পৰা চলে তাৰ ফলত বিভিন্ন ধৰণৰ মানে ধৰা আমাৰ প্ৰদূৰণ হয়, প্ৰাকৃতিক প্ৰদূষণ সমূহ হয়। আমাৰ কব এফালে যদি কওঁ আমাৰ শব্দৰো প্ৰদূৰ্ষণ হয়। সেই ইন্ধনত চলা যান-বাহনৰ পৰা বহুতো মানে শব্দ ওলাই বহুত ডাঙৰ, ডাঙৰ শব্দৰ সৃষ্টি হয়। আৰু দ্বিতীয়তে কি হয় যিহেতু ইন্ধনত চলে নিশ্চয় ধোঁৱা ওলাবই।
ওলাব, ওলাব, নিশ্চয়। আৰু প্ৰদূষণ হ'বই আচলতে হয় নহয় অ', অ'।
ইন্ধনৰ পৰা চলাৰ কাৰণে ধোঁৱাৰ যিটো ধোঁৱা ওলাই মানে গাড়ীৰ পৰা সেই ধোঁৱ য়ে আচলতে কি
হয় প্ৰদূষণ কৰে, প্ৰদূষণ কৰে নিশ্চয়। তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছা তুমি আচলতে। একেলগতে আচলতে সেই তোমাৰ পেট্ৰলত চলা যিখিনি যান-বাহন এইসমূহৰ আচলতে অপকাৰ খিনি তুমি অ, খুব কম সময়তে সামৰি লৈছা গোটেইখিনি গতিকে ভাল লাগিছা তুমি এটা গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া কি হয় মানে আমাৰ সেই যেতিয়া আমি পেট্ৰলত চলা গাড়ীসমূহ ব্যৱহাৰ কৰো যান বাহনসমূহ ব্যৱহাৰ কৰোঁ। এতিয়া আচলতে আমাৰ সেই বায়ু প্ৰদূ্ষণতটো হয়। হয়, হয়, তাৰ পৰাতো তোমাৰ গোটেই বিষাক্ত তোমাৰ ধোঁৱাখিনি ওলাব ধোঁৱাখিনিৰ ফলত বায়ু প্ৰদূষণতটো হ'বই। অ, আৰু সেই বায়ু প্ৰদূৰষণৰ লগতে আচলতে তুলনামূলক ভাৱে শব্দ প্ৰদূষণো দেখা যায়। যিহেতু ইন্ধনত চলা তোমাৰ অ'। সকলো হেৰিয়াৰ পৰাই আচলতে সকলো যান-বাহনৰ পৰাই আচলতে শব্দ নিৰ্গত হয়েই। তোমাৰ ডাঙৰ শব্দ ওলাই। আকৌ তোমাৰ আজিকালি কি হৈছে গম পাইছ না আজিকালি যিসমূহ এ মানে এছাম লৰাই কি কৰে তোমাৰ সেই গাড়ীসমূহৰ যি চাইলেঞ্চাৰ মানে চাইলেঞ্চাৰে কি কৰে আমাৰ গাড়ীসমূহৰ শব্দটো আহ খুব কমকৈ উলিয়াবলৈ চেষ্টা কৰে মানে গাড়ীৰ শব্দটো নিয়ন্ত্ৰণ কৰে আচলতে। নিয়ন্ত্ৰণ কৰি ৰাখে হয় নে নহয় নিয়ন্ত্ৰণত ৰাখে কিন্তু কি হয় কি কৰে সেই চাইলেঞ্চাৰ সমূহ আঁতৰাই সিহঁতে নতুন মানে আহ বেলেগ একজষ্ট লগায়। একজষ্ট লগাই চাইলেঞ্চাৰ লগাই যাৰ ফলত কি হয় চাউণ্ড সিহঁতৰ বেছি বাঢ়ি থকা যেন লাগে মানে বেছি বাঢ়ি যায় চাউণ্ডটো তাৰ ফলত কি হয় আমাৰ অ'।
সেইটো ছাউণ্ডটো নিজে বহাই লয়।
নিজে বঢ়াই লয় সেইটো সেইটো ফলত কি হয় আমাৰ শব্দ প্ৰদূষণটো তোম মানে অত্যাধিক হোৱা দেখা যায়।
হয়।
তুমি চাবাচোন এতিয়া তোমাৰ সেই বাইক বিলাকত তোমাৰ ইমানেই তোমাৰ হেভি হেভি ইমানে ডাঙৰ ডাঙৰ চাইলেঞ্চাৰ লগাই তোমাৰ অ' কাণ কাণৰ পৰা মানে আচলতে কাণে নুশুনা হৈ যাও আমি ক'লা হৈ পৰো মানে খুব কম সময় বাবে আমি কলা হৈ পৰো। একো নুশুনা হৈ যাও তোমাৰ সেইটো তোমাৰ ইমানেই ডাঙৰ শব্দ যে তুমি সেই চাইলেঞ্চাৰৰ ওচৰত যদি তুমি তুমি তোমাৰ কাণখন লৈ যোৱা তেনেহলে আচলতে তোমাৰ সেই কাণখন কাণৰ পৰা কাণ ফাটি কাণৰ পৰ্দা ফাটি আচলতে তেজ ওলাই আহিব পাৰে ইমানেই তোমাৰ ডাঙৰ চাউণ্ড গতিকে সেইটোৱে আমাৰ পৰিবেশৰ কিমান অনিষ্ট কৰিছা তুমি এবাৰ ভাবিছোৱা অ' সেই চাইলেঞ্চাৰ তোমাৰ ইমান পাৱাৰ আছে যে এটা কাছৰ গ্লাছ আচলতে ভাঙি চিৰা চিৰা চিৰি কৰি দিব পাৰে। হয় গতিকে সেইটোৱে আচলতে শব্দ প্ৰদূষনটো বহুত এটা ডাঙৰ প্ৰদূৰ্ষণ গতিকে আমি সেই গাড়ীসমূহত আচলতে যিটো কোম্পানীয়ে যিটো ফিটিং কৰি দিয়া আচল চাইলেঞ্চাৰ আচলতে আমি সেই চাইলেঞ্চাৰটোৱে ব্যৱহাৰ কৰিব লাগে আৰু মানে আমি সেই পেট্ৰলৰ যান বাহন ব্যৱহাৰ কৰিলেও আচলতে কোম্পানীয়ে যেনেকে দিয়ে যিখিনি বস্তু দিয়ে কেৱল সেইখিনি বস্তুৱে লগাব লাগে আৰু তাৰ উপওৰিঞ্চি একো মদিফাই কৰিব নালাগে সেইটোৱে আচলতে আমাৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় আৰু সেই তেনে ক্ষেত্ৰত যদি তুমি আনহাতে যদি ইলেক্ট্ৰিক যান বাহনৰ ফালে চোৱা তেনেহলে তুমি কিন্তু তাত কোনো ধৰণৰ প্ৰদূ্ষণ নোপোৱা দেই অ' যিহেতু সেইটো এটা তোমাৰ মানে যিটো আপোনাৰ ইলেক্ট্ৰিক ইলেকট্ৰ ইলেক্ট্ৰিকৰ পৰা আচলতে একো প্ৰদূষণ হোৱা দেখা নাযায় আৰু তাৰ একো চাইড এফক্ এফেক্টোটো মই ভাবো নাই একো কাৰণ তেওঁ সেই তোমাৰ যিসমূহ ইলেক্ট্ৰিক যান বাহন সেইসমূহৰ পৰা প্ৰথম কথা একো ধোৱা নোলায় যাৰ ফলত তোমাৰ আচলতে বায়ুত একো তোমাৰ বেয়া প্ৰভাৱ নপৰে গতিকে তোমাৰ আমাৰ পৰিৱেশটো আচলতে এটা সুস্থ পৰি সুস্থ পৰিৱেশ হৈ থাকিব তাত আচলতে পৰিৱেশ লগত তোমাৰ একো বিক্যা নঘটে আৰু তাৰ লগতে ছেকেনডে আহিব আমাৰ শব্দ প্ৰদুষণ মই ক'লোয়ে শব্দ প্ৰদুষণৰ কাৰণে কথাটো
হয়।
অ আচলতে সেই তাৰ পৰা ইলেক্ট্ৰিক যান বাহনৰ পৰা একো শব্দও নিৰ্গতনহয় যাৰ ফলত আমাৰ শব্দ প্ৰদূষণ নহয়
হয় ন হয় হয়
যিমান পাৰো সিমান আচলতে সেই যিসমূহ তোমাৰ পেট্ৰলত চলা তোমাৰ গাড়ী মটৰ সেইসমূহ কমকৈ ব্য্ৱহাৰ কৰি আচলতে আমি ইলেক্ট্ৰিকৰ ফালে আগবাঢ়িব লাগে আৰু আমি যিমানেই ইলেক্ট্ৰিকৰ ফালে আগবাঢ় আহিম সিমানে আমাৰ তোমাৰ প্ৰাকৃতিক সম্পদ সমূহ অ ৰক্ষা কৰাৰো তোমাৰ এটা সুবিধা হ'ব আৰু লগত আমাৰ সেই প্ৰাকৃতিক সম্পদসমূহৰ ব্য়ৱহাৰো কমি আহি
কমি আহিব হয়
সেইটো এটা ভাল কথা হ'ব আৰু আচলতে কি হয় ভৱিষ্যতেও আমাৰ দেশখন আচলতে প্ৰদূষণমুক্ত হ'ব পাৰিব গম পাইছা নাই গতিকে সেইটো এটা ভাল কথা হ'ব যদি আমি ইলেক টিক যান বাহনসমূহ সকলোৱে ব্যৱহাৰ কৰোঁ আৰু কি তোমাৰ ইলেক্ট্ৰিক যান বাহন এখনৰ পৰা মানে তুমি আহ তুমি বহুত চলাব পাৰা, তোমাৰ এবাৰ চাৰ্জ দিয়াৰ পিছত তুমি সেইখন তিনিশ কিলোমিটাৰ চাৰিশ কিলোমিটাৰ তুমি আৰামচে চলাব পাৰিবা, কিন্তু তোমাৰ পেট্ৰলত তেনেকুৱা নহয় পেট্ৰলত তুমি সেই এক লিটাৰ যদি পেট্ৰল ভওৱা তেনেহ'লে খুব বেছি বেছি পঞ্চাছ কিলোমিটাৰ চলাব
হয় হয়।
সেইটোকাৰণে মই ভাবো সেই ইলেক্ট্ৰিক হেৰিয়াত ইলেক্ট্ৰিক যান বাহনত তোমাৰ সুবিধাসমূহো বেছি আৰু লগতে কি হয় তোমাৰ সেই ইলেক্ট্ৰিক যান বাহনখন চাৰ্জ দিবলৈ আচল্ততে ইমান কাৰেণ্টো নালাগে তুমাৰ খুব বেছি বেছি তোমাৰ এমাহত আহিব আঠশ টকা কিন্তু তুমি সেই ঠাইত যদি তুমি পেট্ৰলত চলা যান বাহনৰ ফালে চোৱা তেনেহলে হয়তো তোমাৰ এমাহত আঠ হাজাৰ টকাও হ'ব পাৰে গতিকে এক এক প্ৰকাৰে চাব চাবলৈ গ'লে আমাৰ যি যিখিনি খৰচ খৰচো কমিব গতিকে সেই সেইফালৰ পৰা ইলেক্ট্ৰিক যান বাহনে আমাৰ বহুত সুবিধা কৰিব আৰু লগতে আমাৰ দেশখন আচলতে উন্নতি কৰাতো সহায় কৰিব গম পাইছা নাই দেশখন আচলতে উন্নত হোৱাত সহায় কৰিব ইলেক্ট্ৰিক যান বাহনে গতিকে আমি যিমান পাৰো আমি নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰি আমি সেই আহ ইলেক্ট্ৰিক যান বাহন সমূহৰ ফালে আগবাঢ়ি যাব লাগে, আৰু সেই পেট্ৰলত চলা গাড়ীসমূহৰ ব্যৱহাৰটো কম কৰিব লাগে আৰু তেতিয়া আচলতে আমাৰ পৰি কাৰণেও ভাল আমাৰ নিজৰ উ নিজৰ সমস্যাসম-সমূহো অলপ সমাধান হ'ব প আহ পইচাৰো তোমাৰ কম খৰচ হ'ব, সময়ো তোমাৰ কমেই খৰচ হ'ব
হয়।
সেইফালৰ পৰা আচলতে আমাক ইলেক্ট্ৰিক যান বাহনে এক ডাঙৰ সুবিধা প্ৰদান কৰিছে।
হয় হয়, আমি যদি আৰু এইফালে চাবলৈ যাওঁ তেতিয়া মানে কি হয় আমি দেখা পাওঁ যে যিসমূহ ইন্ধনত চলা যান বাহন আছে সেই যান বাহনসমূহ কি হয় তীব্ৰ গতিত মানে অভাৰ স্পিডিঙত চলাব পাৰি যাৰ ফল লত কি হয় মানে বহুতৰে এক্সিডেণ্ট হোৱা দেখা যায় কিন্তু আমি যদি ইলেক্ট্ৰিক যান বাহনসমূহ চাওঁ তেতিয়া কি হয় আমাৰ এটা লিমিটেড মানে স্পীড থাকে। আমি যিমান মন যায় সিমান স্পীডত আমি চলাব নোৱাৰো সেই যান বাহনখন।
মানে ইলেক্ট্ৰিক যান বাহনসমূহ অহাৰ ক্ষেত্ৰত অহাৰ মানে থকাৰ কাৰণে আমি কি হৈছে ধৰা এক্সিডেন্টৰ পৰা মানে মানুহৰ যিটো মৃত্যুৰ হাৰ সেইটো মানে কমিছে আগতকে তুলনামূলক ভাৱে হ'লেও কমিছে।
কমিছে কম
হয়, সেই ক্ষেত্ৰতো আমি গুৰুত্ব দিব লাগে যে আমি গাড়ী সমূহ অভাৰ স্পীডিং কৰাটো একো জৰুৰী নহয় লাগিলে
হয়।
টো গন্তব্য স্থান তাত পাওঁতে আমাৰ দুই মিনিট দেৰি হ'ব পাৰে। কিন্তু আমি অভাৰ স্পিডিং কৰাটো সেইটো একদম মানে আমাৰ বেয়া কথা হয়।
অঘটনৰৰ আচলতে চান্সটো তাত বাঢ়ি যায়, হয় হয়, গতিকে সেইটো কাৰণে আমি ইমান স্পীড চলাব নালাগে। তোমাৰ কেতিয়াবা কাৰ্চিত বোলে ইমাৰ্জেঞ্চি সেইটোও বেলেগ কথা। কিন্তু তোমাৰ এনে নৰ্মেলিয়ে আচলতে কি হয় কিছুমানে তোমাৰ আহ ইনে মানে ইনেই মন গ'লে মানে ইমান স্পীড চলায় গতিকে সেইটো আমি কৰিব নালাগে।
সেইটো নিজৰে বিপদ।
পদ হয়। আমি আচলতে নিজৰ বিপদ নিজে চপাই আনো।
হয়।
সেইটো আচলতে তাৰ প্ৰতি অকণমান লক্ষ্য ক্ষ্য ৰাখিব লাগে। যিহেতু আমাৰ শৰীৰটো নিজৰে আমিয়ে চিন্তা কৰিব লাগিব আমাৰ শৰীৰৰ বিষয়ে। আমাৰ শৰীৰটোৰ বিষয়টো বেলেগে চিন্তা নকৰে, গতিকে আমি নিজৰ শৰীৰটোক লৈ নিজে সতৰ্ক হ'ব লাগিব। অ আৰু সেই ক্ষেত্ৰত আচলতে ইলেক্ট্ৰিক যান বাহন চলালে আচলতে আমাৰ বেছি লাভ হব, যিহেতু তুমি কৈছাই। তাত তোমাৰ ধৰি লোৱা খুব বেছি বেছি লিমিট ছেভেণ্টি বা এইটিত ৰখি যায়। তাতকে ওপৰত যাব নিদিয়ে। গতিকে সেইটো এটা ভাল ল কথা, আমি সেইকাৰনে আচলতে আমি ইলে ক্টিক যান বাহনৰ দিশে আগবাঢ়িব লাগে এতিয়া। গতিকে তিকে সেইখিনিয়ে আজি ইলেক্ট্ৰিক যান বাহনৰ বিষয়ে ইমানখিনি কথা পাতিলোঁ।
হয়।
আশা কৰো আশা কৰিছো তুমি কথা পাতি আজি ভাল পাইছা মোৰ সতে। হয়। আৰু তোমাৰ সতেও মই কথা পাতি ভালে পাইছো। তোমাৰ পৰা নজনা কথাও কিছুমান জানিবলৈ পাইছো। গতিকে আকৌ এইটো বিষয়ৰ ওপৰত মানে আকৌ এবাৰ গভীৰভাৱে আলোচনা কৰিম গ'ম পাইছানে নাই। অ' তাকে এতিয়া টাইমো হৈছে তাকে এতিয়া, তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।
বাৰু বাৰু।